হেল্ল'।
অ' অ' হেল্ল' অ এতিয়া শুনিম অ' এ তিয়া শুনিছোঁ অ' তেতিয়া একো শুনা নাছিলোঁ অ
অ, অ, আমি পিছে তেতিয়া বজাৰৰ কথা পাতি আছিলোঁ আৰু মানে
হয় হয়
অ' আমাৰ ইয়াতে মানে ইয়াত আপনালোকৰ ফালেও চাগে তেনেকুৱাই মানে যিসকল মানে এই এ ট্ৰাইবেল বিলাক আছে নহয়
হয়
আ ট্ৰাইবেলসকলে বিশেষকৈ মানে বজাৰত তেনেকে আহে আৰু মানে ভিত তৰুৱা অঞ্চলৰ অ' মানে ওচৰতে পোৱা সেই পাচলি শাক পাচলিবিলাক লৈ তেনেকুৱা
হয়
মানে সেইটোৱে তেওঁলোকৰ জীৱিকা আৰু মানে
হয় দৈনন্দিন জীৱন নহয় জানো
অ অ অ' মানে সপ্তাহত দুদিনকৈ আহে আৰু দেওবাৰে আৰু বুধবাৰে
অ' আৰু আপোনাৰ দৈনন্দিন জীৱনটো কেনেকে পাৰ কৰিছে বা কেনেকে যায় দৈনন্দিন জীৱনটো আপুনি কেনেকে জীৱন-যাপন কৰিছে
অ' ময়ো তেনেকে নিজা মানে ব্যৱসায়েৰে দিনটো পাৰ হয় আৰু নিজৰ হাতৰ কামেৰে হওঁক বা যেনেক কে হওঁক আৰু মানে ব্যস্ততাৰ মাজত দিনটো যায় আৰু তেনেকুৱা আৰু বাক কি যিখিনি শিকিছোঁ সেই শিকা কাম এনে কাম উম
আৰু হয় কওঁক
অ' আপোনালোকৰ এইফালে কেনেকুৱা হয় অকমান কওঁকচোন
আ মোৰ যদি ক'বলৈ যাওঁ মোৰ দৈনন্দিন জীৱনটো আ ধৰক আজি আজিৰ দিনৰ কথাকে যদি কওঁ ৰাতিপুৱা শুই উঠিয়েই আ ধৰক জোনটো দৈনন্দিন আমাৰ সকলোৱে কৰোঁ হাত-মুখ ধুই পিনি চাহ-জলপান অলপ খাই মই এনে মোৰ ফাৰ্ম আছে মই সেই ফাৰ্মতে নিজকে নিয়োজিত কৰোঁ এ ৰাতিপুৱা শুই উঠি পিনি ফাৰ্ম গাহৰি ফাৰ্ম আছে গাহৰি ফাৰ্মটো মই চফা কৰো গঁৰালটো তাৰপৰা সেই গাহৰি কেইটাক দানাৰ কাৰণে প্ৰস্তুত কৰোঁ নে দানা দিবৰ কাৰণে সিহঁতক প্ৰস্তুত কৰোঁ তাৰ পিছত দানা প্ৰস্তুত কৰি আকৌ ইহঁতক ফিডিং কৰোঁ দানা দিওঁ ত' তেনেকে দিনত মই তিনিবাৰ মান গাহৰি কেইটাক আ মোৰ অ, দানা দিও - তাৰ পাছত সন্ধিয়া অলপ ওলাই যাওঁ, লগৰ সমনীয় কেইটাৰ লগত অলপ কথা বতৰা পাতো, আকৌ ৱাক - কৰো, তাৰ পিছত আকৌ মোৰ এইপিনে পেটছ এটাও আছে, কুকুৰ এজনী -
অ, কুকুৰ সেই কুকুৰটোকো অকমান ফুৰাবলৈ যাওঁ। ত তেনেকেই দিনটো মই পাৰ কৰো, তাৰ ওপৰি আ
অ, অ আপুনি মানে কিমান বছৰৰ পৰা মানে ফাৰ্ম খুলিছে? মানে -
অ মোৰ সেইটো গাহৰি ফাৰ্ম যদি কওঁ আমাৰ - প্ৰায় আজি চাৰি পাঁচ বছৰ মান হৈছে, মই কিন্তু মই নিজাববীয়াকৈ যেতিয়া - ষ্টাৰ্ট কৰিছো সেইটোত - লাষ্ট টু ইয়েৰ্চৰ পৰা মই নিজাববীয়াকে কৰিছো, আগতে আমাৰ ঘৰৰ আছিলে। অ মই তেতিয়া ঘৰত নাছিলোঁ মই বাহিৰত আছিলোঁ। গতিকে এতিয়া ঘৰত আহি নিজে কামত আহ নিজৰ নিজা ববিয়াকে স্বাধীন চিতিয়া বাবে - কাম কৰিব কেতিয়াবা ইচ্ছা যায় ন?
হয় হয়।
সেইকাৰণে নিজে নিজে কৰিছোঁ এতিয়া।
অঁ মই দেখিছোঁ ইয়াতে মানে তেনেকুৱা গাহৰি ফাৰ্ম যিসকলৰ আছে - তেওঁলোকৰ মানে উপাৰ্জন মোটামুটি ভালেই আৰু মানে - চলিবলে সুবিধা হয় চাগে!
হয় হয়, চলিবলে সুবিধা আপুনি যদি ভালকৈ কৰে - আঁ বহুত লাভাৱন্তিয় দিত হ'ব পাৰে মানে বহুত, হয় হয়। হয়, কষ্টটো অলপ হবই আপোনাৰ সকলো কামতো কষ্ট থাকিবয় নহয় জানো? বিনা - কষ্টতটো আপোনাৰ উপাৰ্জনটো নহয় কতো অ তেতিয়া সেইখিনি ক ষ্ট অলপ কৰিবই লাগিব। অ আহ মোটামুঠি ভাল ইনকাম - এহ আহে যদি আপুনি ভালকৈ কৰে মানে।
উম।
অকমান যদি লাৰ্জ স্কেলত যদি ফাৰ্মিংটো কৰে ত ভাল ইনকাম কৰিব পাৰি আপ পুনি।
হয় হয়। উম।
তাৰ ওপৰি আৰু ধৰক আঁহ - আপুনি আৰু এনেই আপুনি কি কৰে ধৰক - এ বেলেগ ব্যৱসায়ীটো আপোনাৰটো ব্যৱসায় আছে বুলি ক'লে নহয় জানো?
অ এনেই আৰু হাতৰ কাম যেনেকুৱা মানে চিলাই কৰা - কাম হওক মানে অঁ। হয় হয়, এতিয়া কাপোৰ এতিয়া তাঁতশালত কাপোৰ বোৱাই হওক - তেনেকুৱা, মানে গমে পায় আমাৰ অসমীয়া শিপিনীসকলে তাঁতশালৰ যোগেদি - যথেষ্ট মানে সুন্দৰ সুন্দৰ কাপোৰ বৈ উলিয়াব পাৰে, আৰু আপোনালোকৰ ফালেটো চাগে বহুত তেনেকুৱাত - ধেমাজিত বিশেষকৈ মিচিংসকলে যিবোৰ ধুনীয়া ধুনীয়া কাপোৰ বৈ উলিয়ায়, তে
অ হয়।
অ আ। অঁ তেনেকুৱা নহলেও আমাৰ ইয়াতো মানে এই দে সদায় পিন্ধিব পৰা তেনে কুৱা গামোচা হওক মেখেলা হওক চাদৰ হওক - সেইবোৰ ঘৰতে বৈ উলিয়াব পাৰোঁ আৰু মানে আমি কৰোঁ কেতিয়াবা কেতিয়াবা তাৰপিছত তেনে কোৱা ই যেনেকুৱা আমাৰ ধৰি লওক‌ঁ সাজপাৰ চাদৰ মেখেলাযোৰেই হওঁক সেইযোৰ চিলাই কৰা। বা দহি গোথাঁ এইবোৰ কাম কৰিব। এইবিলাক কৰি পেলাও মানে অলপ দুটকা এটকা উপাৰ্জন কৰিব পাৰি আৰু। তেনেকুৱাবিলাক আমি বিলাকেও কৰোঁ।
হয়।
তেনেকুৱা আৰু আৰু ঘৰতটো আৰু থাকে আপোনাৰ ঘৰত যেনেকৈ আছে ফাৰ্ম আমাৰ তেনেকুৱা ফাৰ্ম নাই কিন্তু। মানে ঘৰত হাঁহ কুকুৰা বা ছাগলী তেনেকুৱা আছে। সেইবিলাকৰ যত্ন কৰাতো মাজে মাজে অকমান সময় দিব লাগে আৰু সিহঁত তাকো তেনেকুৱা আ উম। সিহঁতক সিহঁতক নাচালেও উম নহয় অঁ।
তেতিয়া হ'লে আপোনাৰ দৈনন্দিন জীৱনটোতো খুব আঁহ আমোক এ ব্যস্ত। ত আৰু ইনট্ৰেছষ্টিং আঁহ উম সেইটো সেইটো হ'লে ভাল। আঁ এক প্ৰকাৰ এ আপুনি নিজকে ব্যস্ত কৰি ৰাখিব পাৰিছে। আজিকালি এ নহলে ব্যস্ত অ হ কিছুমানটো ব্যস্ত নহয় তেনেকে বেমাৰ আজাৰো খুব বেছি হৈছে ন।
সেইটো হয় মানে এনেই থাকিলে বেমাৰে পায় হয়।
অ এনেকে নিজকে কামত নিয়োজিত কৰি ৰাখিব পাৰিলেটো বহুত ভাল। নিজৰ স্বাস্থ্য চৰ কাৰণেও ভাল। ত আৰু এনেই তাৰ উপৰিও ধৰক আহ আহ এতিয়া আৰু কওক? তাৰোপৰি আপুনি বেলেগ আপোনাৰ হবি আপুনি কি কৰি ভাল পায় বা কে কেনেকে থাকি ভাল পায় সেইবোৰৰ বিষয়ে অকমান? যদি কয় আৰু?
অ এনেইতো মোৰ অ ফুৰিবলে ভাল লাগে বাৰু। অ ভ্ৰমণটো ভাল লাগে। অকলো কৈছোৱে চাগে অকণমান আগতে। এতিয়া ভ্ৰমণৰ উপৰি মানে এনেই মই ধৰি লওক কেতিয়াবা কেতিয়াবা এনে ছবি আঁকি কি ভাল পাওঁ বা কালাৰ অ তাতে ছবি আঁকি ৰং সানি কালাৰ কৰি। তেনেকুৱা আৰু আৰু কিতাপ পঢ়ি ভাল পাওঁ। ন'বেল টো বহুত অ
হয়।
কিতাপ পঢ়াতকৈ মানে আৰু ভাল হ'বই নোৱাৰে আৰু। যিমানে যি নকৰোঁ কিয়? কিতাপ পঢ়িলে খুবেই ভাল লাগে। কিন্তু এতিয়া ব্যস্ততাৰ মাজত মানে এনেকুৱা হৈছে কিতাপ পঢ়াটো অকণমান কমি গৈছে আৰু।
উম। এনে ধৰক আপোনাৰ আহ প্ৰিয় যদি উপন্যাস বা গ্ৰন্থ বুলি যদি কয় কোনখন ক'ব আপুনি?
অ এই মোৰ মনলৈ প্ৰথম সেয়ে আহে মানে কাঞ্চন বৰুৱাৰ এই অসীমত যাৰ হেৰাল সীমা এয়াই প্ৰথম আহে। তাৰ পিছত ৰীতা চৌধুৰী আহে। এই সময় সেই সময়। তেনেকুৱা। অনুৰাধা শৰ্মা পূজাৰীৰ, নাহৰৰ নিৰিবিলি চাহ। মানে এনেকে এজ এখন যদি মনত পেলাই বাকীবিলাকো মনত আহি আছে দৰজিত থংচে মনত। মুখৰ হৃদয় তেনেকুৱা ঢেৰ মানে মনলে আহে আৰু।
অ তেতিয়াহ'লে আমাৰো এ আমাৰ দুটাৰে সেই কিবাবোৰ মিলিছে ধৰক আহ ভাল পোৱা আ কিবা বোৰ ময়ো ভাল পাওঁ মইও কাঞ্চন বৰুৱাই হেই অসীমত যাৰ হেৰাল সীমা পঢ়িছো ৰীতা
হয় এইখন অতুলনীয় মানে আৰু কাৰো লগত
হয় হয় হয় অ তেনেকুৱা বহুত কিতাপ আছে ধৰক দেওলাংখৈ আপোনাৰ কাৰ কিতাপা আছিলে সেইটো আ এইটো ৰীতা চৌধুৰী আ ৰীতা চৌধুৰী আছিলে।
দেখিবলে প্ৰথমতে ভাবিছিলোঁ ইমান ডাঙৰ কিন্তু যেতিয়া পঢ়ি বলৈ লৈছো তেতিয়া এৰিব পাৰা নাই।
আৰু এখন আছিল নহয় মাকাম বুলি ত মাকামখনো ৰীতা চৌধুৰী আছিল নে, এইটো কাৰ আছিল জানো এইটো?
ৰীতা চৌধুৰীৰে হয় মাকাম মানে এই এজনী চি এ চীনা ছোৱালীৰ
হয় চীনা ছোৱালীৰ কাহিনী সেইটো আমাৰ এই মাকুম যোনটো মাকুম আজিৰ দিনত মা কুম অহ সেইটো টাইমত মাকাম বুলি কৈছিল আৰু অহ আৰু এখন আছে আপোনাৰ সেই আমাৰ মিচিং সম্প্ৰদায়ৰ যিটো আ মেৰেং বুলি আছে ইন্দ্ৰা মিৰি অ মেৰেং বুলি এখন ছে সেইটো পঢ়িছেনে নাই জানো আপুনি
সেইটো বাৰু মই পঢ়া নাই অ আপুনি কৈছে যেতিয়া পঢ়ি চাবলৈ নিম
অ এ অ এখনো বৰ আহ ধুনীয়া গ্ৰন্থ মানে উপন্যাস অ তে কিতাপ পঢ়িলে বহুত ভাল ন মানে ধৰক বহুত জ্ঞান আহ ৰণ কৰিব পাৰি, আপোনা বহুত কথা জানিব পাৰে আপোনাৰ মগজু মন মগজু ভাল হৈ থাকে।
ভাল হৈ থাকে উম। আৰু মানে কিছুমান কথা মানে নতুনকৈ চিন্তা কৰিব পাৰি আৰু ধৰি লওক আপুনি কেতিয়া মানসিকভাৱে কিবা হতাশ হৈ আছে নহয়
হয় হয়
কেতিয়াবা মানসিক ভাৱে ভাঙি পৰো বা দুৰ্বল হৈ যাওঁ তেতিয়া যিকোনো পৰিস্থিতিতে মুঠ তে কিতাপ এখনে আপোনাক মানে এজন বন্ধুৰ দৰে সহায় কৰে আৰু। আৰু মানে তেতি এতিয়া আৰু ধৰি লওক কিছুমানে মতিভ্ৰষ্ট হোৱাৰ দৰে মানে বিপথে যাব খোজে। তেনেকুৱা ক্ষেত্ৰত মানে কিতাপ এখনে কেতিয়াবা সহায় কৰে আ আপোনাক মানে মটিভেট কৰে আৰু তেনেকুৱা ৰাস্তা ৰাস্তা দেখুৱাই পদ দেখুৱাই দিয়ে আৰু।
হয় হয় একদম একদম সঁচা কথা কৈছে। আৰু আপুনি কা পেইণ্টিং কৰি ভাল পায় বুলি কৈছিল ন।
অ মানে মই ইমান নাজানো। কিন্তু মানে অলপ কৰোঁ আৰু অলপ চলপ ভাল লাগে আৰু মানে। মোৰ স্কুলীয়া জীৱনত কৰিছিলোঁ অ স্কুলীয়া জীৱনত কৰিছিলোঁ।
হয় হয় মইয়ো স্কুলীয়া জীৱনত কৰিছিলো সৰু সৰুতে আহ আ
হয় হয় আৰু নাচিবও ভাল পাওঁ মানে বিহু চিহু প্ৰগ্ৰাম হ'লে মানে জানো বা নাজানো বা স্কুলীয়া প্ৰগ্ৰাম কিবা কলেজৰ কিবা হ'লে মানে আমি ভাগ লওঁ আৰু অ মানে যিকোনো কামেই কৰিলে মানে আমেজ লৈ কৰো আৰু।
হয় হয় হয়। আপুনি মানুহজন খুব ইন্টেৰেষ্টিং তেতিয়াহ'লে। আহ আৰু- অ' তেনেকে কৰি থাকিব লাগে জীৱনটো তেনেকে আমি দৈনন্দিন জীৱনটো পাৰ কৰিব লাগিব নহয় জানো? তেনেকেই জীয়াব লাগিব জীৱনটো।
উম' আপুনি আপুনি মোক দেখিলে মানে গম নাপাব যে মোৰ মানে- হাজাৰটা টেনচন ভিতৰত থাকিব পাৰে আৰু, কিন্তু তাৰ পাছতো মানে গম নাপাব সেইটো। মই এইখিনি মোৰ ভিতৰত থাকে মই ৰাতিপুৱা ঘৰৰ পৰা ওলাই যোৱাৰ লগে লগে মানে- একো তেনেকুৱা গ'ম নাপায় আৰু যে- কিবা যে ধুমুহা চলি আছে ভিতৰত সেয়া গম নাপায়, মোৰ দৈন- দৈনন্দিন জীৱনত মানে বাহিৰত বা ধৰি লওক কাৰোবাক লগ পালো বা কিবা তেনেকুৱা কোনো- ক'ব নোৱাৰে আৰু গম নাপায় গম পাবলৈ নিদিওঁ, আৰু মানে দৈনন্দিন জীৱনটো এনেকুৱা- কে ৰাখিছো, মানে কোনেও গম নাপায় আৰু তেনেকুৱা আৰু। অঁ আৰু নিজক ব্যস্ত ৰখাৰ পিছত মানে কি হয়, এই যিমানে- এ চিন্তা নাথাকক কিয় যিমানে ব্যস্ততা নাথাকক কিয়? কিবা এট- টা ভাল লাগে আৰু।
হয় হয় বুজিব পাৰিছোঁ মই আপোনাৰ কথাটো, আঁ-
অঁ ভাল লাগিল আপোনাৰ দৈনন্দিন জীৱনৰ বিষয়ে জানিব পাৰি। আঁ-
হয় হয়, অঁ।
এঁ অঁ।
ঠিক। ঠিক আছে তেনেহলে, অঁহ দিয়ক অঁ। অঁ গুড নাইট, ধন্যবাদ।
ধন্যবাদ।